হেল্লৌ' অ কোৱা।
অ
আ তাই কি
মোৰ লগৰ জনী যে তাই এতিয়া বিয়া হ'ল বাৰু কিন্তু মানে সেই এ এছ দিপ কাৰণে মানে বহুত প্ৰব্লেম পায় আৰু তাই মাজে মাজে
উম সেইটো হয় দেই মানে কি জানা সৰু হলেও দিগদাৰ একে লগৰ হলেও দিগদাৰ এ মানে চব ফালৰ পৰা দিগদাৰ
অ সেইটোয়ে
কি যে কবা আচলতে বিয়া হোৱাটোৱে দিগদাৰ জানানে। আজি কালি। মানে মানুহ বিলাকে বিয়া পাতিবলে বাদ দিব আৰু দুদিন মানৰ পিছত।
হয়।
লাহে লাহে বাদ দিছেই আৰু বিয়া পাতিবলে।
উম সেইটোৱে।
উম তুমি পিছে কি ভাবিছা বিয়াৰ কথা
নাই ভাবা নাই ৰবা অকনমান টাইম আছে।
মন আছে নে নাই?
এতিয়া বৰ্তমান একদমেই নাই।
মোৰ মাজে মাজে হবলে মন যায়। মাজে মাজে মন নাযায়।
নাই মোৰ মাজে মাজে ম মাজে মাজে নহয় মোৰ এনেও মন যোৱা নাই কাৰণ
নহয় নহয় সেইটো কথা কোৱা নাই মানে মোৰ মানে জ জুৱেলাৰী কাপোৰ এইবিলাকৰ এইবিলাক দেখি লৈ পেলাই বিয়া হবলে মন যায় উম। তাৰ পিছত কাম কৰ কথাটো মনত পৰিলে নাযায়।
হু হু হ
মানে কাম কৰিব লাগিব কিবা-কিবি আৰু। উম।
আৰু কি বুলি কয় আজি কালি কি ধুনীয়া ধুনীয়া অসমীয়া গহনা ওলাইছে ন।
অ ত কইনা বিলাক যে ইমান ধুনীয়া ধুনীয়াকে সজাই।
অ মা এতিয়া যে সেয়া মেক আপ আৰ্টিষ্ট বোৰ যে ইমান দামী হ'ল।
মই যে মোৰ বিয়াত মেকাপ আৰ্টিষ্ট নেমাতো পাই।
হু হু মই মানে অ। তা তাৰ বিয়াত এই মাহীপল যে পোৱা চাগে ন।
হা।
মাহীপল যে নাম শুনিছা নে মেকাপ আৰ্টিষ্টটোৰ।
জানো কিবা কিবা গাৰ্গ কি গাৰ্গ সেইজনীৰ নাম শুনিছিলো।
গাৰ্গ শুনিছা মই মাহী পল মাহীপলক মাতিছিলো হা। তুমি ইনষ্টাত মাৰিলে পাবাই চাগে বহুত ভাল হয়। ত' দাদাৰ। বিয়াত বৌ মানে বৌত দাদাৰ ৰিচেপচনৰ কাৰণে বৌক সজাবৰ কাৰণে মাতিলো তাৰ পিছত পাৰ্টি মেকাপ চা ফৰ থাউজেণ্ড ললে আৰু ব্ৰাইডেলত টেন থাউজেণ্ড ল'লে ইচ যি আছিলে ত মই ভবা নাই আৰু ইমান বাঢ়িব বুলি। মই মানে আমাৰ মানে ক হেৰি নেক্সট ইয়েৰ মানে বিয়াৰ কথা ভাবিছিলে আৰু ভাবিছিলে ন ভাবিছে আৰু। ত মই ভাবিলো যে এবাৰ অ এবাৰ সুধি চাও মই। এনে আৰু মোৰতো টকা পইচা নাই মই ভাবিছিলো মানে মেকাপ পৰা আৰু কেমেৰা মেনৰ খৰচাটো কিবা এটা মই টিউশচন কৰি ওলাব পাৰিলেও বহুত দিয়াচোন। তাৰপিছত মই ভাবিছো টেন থাউজেণ্ডহে মিলাম আৰু টুৱেণ্টি থাউজেণ্ড এটা সুধিলো হা মোক যি লম্বা লিষ্ট দিছে অ। ৰবা ৰবা লিষ্টখন আছে চাগে মই তোমাক কও
মোৰ লিষ্টখন দেখি মই তাৰপিছত তাই কি কৈছো জানা ঠিক আছে বা মই যে তিয়া মানে দেট ধৰা হ'ব মই আপোনাক জনাম দেই। তাই মানে মোৰ নাম্বাৰটোও ছেভ কৰি থৈছে মই তাইৰ ষ্টেটাছ দেখি থাকো তাৰপাছত মই কলো
তেনেকোৱা টাইমত যে কি হয় জানানে যদি এ নম্বাৰ চম্বাৰ চছেভ কৰিলে তোমাৰ লগত ভালকে কথা পলে তাৰ পিছত যে তোমাৰ ৰিগ্ৰেট হয় মানে কিয়নো সুধিছিলো এনেকোৱা টাইপৰ
শুনা না তাই কেনেকোৱা চাবা, নন এইচ ডি মেকাপ এইটিন থাউজেণ্ড এইচ ডি টুৱেণ্টি থাউজেণ্ড আলট্ৰা এইচ ডি টুৱেণ্টি টু থাউচেণ্ড আ আল্ট্ৰা এইচ ডি ৱাটাৰপ্ৰুফ টুৱেণ্টি ফ'ৰ এয়াৰব্ৰাছ টুৱেণ্টি ছিক্স এয়াৰ ব্ৰাছ ৱাটাৰপ্ৰুফ টুৱেণ্টি এইট আৰু ইফ ইউ বুক থ্ৰী ডেইজ টুগেডাৰ যদি তিনদিন তুমি বুক কৰা তেতিয়াহলে তোমাৰ মেহেন্দী বা ককটেল পাৰ্টিৰ মেকাপটো ফ্রী কৰি দিব। মই বোলো অ মা এদিনত
তিনদিনত কিমান হাজাৰ ল'ব ষাঠি মান?
বেছি যাব চোন টুৱেণ্টি এইট হলে।
অ মা না না নাইনটি নাইনটি লবনে এটা মেকআপ কৃষ্ণ কৃষ্ণ কৃষ্ণ মই সেই এক লাখ টকাত ক'ৰবাৰ পৰা ফুৰি আহিমগে।
নাক ফুৰিতো বাদ দিয়া মই ভাবিছো মোৰ এডাল চেইন হ'ব।
তাকেহে এই এ আজিকালি চেইন মানে আজিকালিতো মানুহ বিলাকে টুৱেণ্টি ফৰ' কিবা কিবি এইবিলাক কিনিবলৈ মানে এৰিয়ে দিছে ন তুমি নিজে ভাবছোন আজি আজিকালি মানুহ বিলাক প্ৰায় নাইন কেৰেট এইট তিন কেৰেটৰ এনেকে পিন্ধে কাৰণ বেচিব নোৱাৰি যে সেইবিলাক। ডেইলি ৱেৰৰ কাৰণে বহুত ভাল হয় জানা নাই?
অ
এতিয়া গুৱাহাটীতো নতুনকে লখৰাত দোকান খুলিছে। অ জুৱেলাৰ জুৱেলাৰছ এখন খুলিছে তাত টো নাইন কেৰেটৰ ইমান ধুনীয়া ডিজাইন বিলাক বুলি কৈছো ন মই তোমাক তেনেকুৱা তুমি কেইটা চেট পাবা ঠিকনা নাই।
কি কোৱা মই নাইন কেৰেতৰ এনে শুনি আছো ইমান ধুনীয়া ধুনীয়া ৰিং ওলাইছে।
নাই তুমি মই কৈছো ন তুমি ডেইলি ৱেৰৰ কাৰণে সেইবিলাকে ল'বা, কিয় জানানে? মানে তুমি টুৱেন্টি ফ'ৰ হওক টুৱেন্টি টু হওক এইবিলাক তুমি অকল বেচিবৰ কাৰণে ডেইলি ৱৰৰ কাৰণে নহয় খয় যায়।
উম সেইটোৱে আৰু তুমি ডেইলি পিন্ধিবও নোৱাৰা গুৱাহাটীত।
আৰু তুমি এটা কথা ভাবাচোন তুমি যদি সোণৰ আঙঠি এটা যদি তিনি হাজাৰ চাৰি হাজাৰত পাই আছা। হা সেইটো যদি ডেইলি ইউজৰ পিছতো তোমাৰ ৰং যোৱা নাই একো হোৱা নাই। তেতিয়াহ'লেতো তুমি সেইটোয়ে ল'বা ন। ক'ত গৈ লৈ পেলাই ওঠৰ ঊনৈশ হাজাৰ বিশ হাজাৰ- পঁচিশ হাজাৰ টকা ভৰিবাগে।
বাদ দিয়া মই সেইদিনা সোণাৰী তাত গৈছিলো হা মোৰ মানে আহ তুলনিতে উঠা কাণফুলি আৰু মই ভাবিলোঁ এক্সচেঞ্জ কৰো বেলেগ এযোৰ মই লম সেইযোৰ দি কিনে তাৰ পিছত সেইযোৰ অ মই দিওঁতে তেওঁ ক'লে যে এইযোৰ তুমি যদি আমাক দিয়া তেন্তে তোমাক আমি থ্ৰী থাউজণ্ড দিম মই বোলো মোক ছেম গ্ৰামৰ বেলেগ এযোৰ দেখাওক সেইযোৰৰ দাম মোক সাতাইছ হাজাৰ কৈছে। মই বোলো মোৰ কি লাভডাল হ'ল অ মানে- তিনি হাজাৰটো মাইনাচ কৰি দিলে হ'ব আৰু ৰা ধৰা চৌব্বিশ পঁচিশ চাব্বিছ - পছিশ চৌবিশ হাজাৰ হব মই বোলো- মই কিয় দিও মই নিদিলো লৈ আহিলো ৰবা তাৰপিছত মই সুধিলো হা- যে দৰাৰ যদি আঙঠি বনোৱা যায়, চেন বনোৱা যায়- কিমান যাব কৈছে দৰা আঙুঠিটো তুমি- ভালেই দিব লাগিব ন গতিকে তোমাৰ সত্তৰ হাজাৰৰ তলত- নাহিব মই বোলো কৃষ্ণ হে ভগৱান মই তাতে যিকেইটা ধৰা বাহিৰত ওলাই থৈছিল মই কলো- এইকেইটা কিমান প্ৰাইছনো? কৈছে এইকেইটা বাইশ কেৰেটৰে হয়। অ হেৰি- পাতল হয় কিন্তু একগ্ৰামো নাই ভালকে হেৰি ধুনীয়া আছে দেই ডিজাইন। কটা আছে ধুনীয়া মেচিন মেড আৰু। নাবাছে এইবোৰ পোন্ধৰ ষোল্ল কিন্তু এইবোৰতো তুমি দৰাক দিব নোৱাৰা ন। মই চ মই দৰাক- নিদো মই বেলেগক দিম মই এয়াই এটা লৈ যাম। তুমি ভাবা মই-
তুমি এনেকে জুৱেলাৰছৰ পৰা বনাই নানিবা বুজিছা। তুমি যে হলমাৰ্কৰ পৰা ডাইৰেক্ট কিনি আনিবা।
উম।
মানে এইবিলাকক বিশ্বাস কৰিব নোৱাৰা নহয়, সিহঁতি বেছিকে মিক্স কৰে।
সেইটোয়ে আৰু খাৰো যে মই-
এটা বস্তু যিকোনো এটা বস্তু ভাল মানে টুৱেণ্টি ফ'ৰ কেৰেট টুৱেণ্টি টু কেৰেট। এনেকে দি মেলি লৈ পেলাই যে। তুমি বেছিকে বস্তু দিবলৈ হলে যে চেইন ডাল যে নাইন কেটৰ দি দিব পাৰা। কাৰণ- এটা কথা ন তুমি দিয়া বস্তুটো কোনেনো চাবলৈ যাব। তুমি- টুৱেণ্টি ফৰ কেৰেটে দিছা নে নাইন কেৰেটে দিছা। তুমি অকণমান ডাঙৰকে দি দিবা। চেইনডাল যেনিবা কোন মতাকে দি দিবা। ধৰা টেন থাউজেনড টুৱেটি- টেন থাউজেণ্ড, টুৱেলভ থাউজেণ্ডৰ পৰা তাত চেইন আৰম্ভ হয় হা নাইন। কেৰেটৰ। ত তুমি অলপ ভাল চাই মানে- তিন কেৰেটৰ লৈ ল'বা। ডেইলি ইউজৰ কাৰণে সেইবিলাকে ভাল।
আ ফটি থাউজেণ্ড কৈছিলে। মই বোলো মই সেই এডাল আনি দিম দেই। কিনো- চাব যাব। কিন্তু তাৰ পৰা মই-
তোমাৰ নো কি আহে যাব। তুমি ক'ব যে সোণটো সোণেই ন নাইন- কেৰেট হক, টুৱেণ্টি, এ এটটিন কেৰেট হক সোণটো সোণেই। সোণহে পিন্ধিব লাগে মানে সোণহে দিব লাগে উম।
দবাই থলো জানানে। মোক মানে- তেতিয়া মানে কিবা এটা পইচা পাইছিলে আৰু। পাওঁতে মই কলো যে মা পইচাটো মোক দিয়া। মই অঁ মোৰ গলৰ ডাল বনাই আনো। বুলি কয় চীদাহ এডাল অৰ্ডাৰ দি আহিছো।
অঁ অঁ।
সেইডালতে মোৰ যাব এক লাখ নব্বৈ মান যাব
উম উম তোমাৰডাল তুমি নহয় নহয় তেনেকুৱা বিলাক লব লাগে দেই কিন্তু মানে মই কি কৈছো ডেইলি ৱেৰক মানে তুমি বিয়াৰ পিছতো কিবা এটা পিন্ধিব লাগিব ন এতিয়া মংগল সুত্ৰ ডাল তুমি ডেইলি পিন্ধা বস্তু সেইডাল তুমি নাইন কেটত লৈ গুচি আহিব পাৰা ন। সেইডালত নাইন কেৰেটত ললে টেন থাউজেণ্ড মান, ফিফটিন থাউজেণ্ড মান ল'ব ন।
নলয় চাগে কম হ'ব। কিয় জানানে মংগল চুত্ৰডালৰ আধা কলা মণি। সেইটোৱে থাকিব।
আচ্ছা আচ্ছা মই গোটেইডাল গোটেইডাল সোণৰ কথা কৈছো মানে চেইনৰ নিচিনা মংগল চূত্ৰ বিলাক। আজিকালি তুমি যে মই কৈছোঁ শুনা তোমাক মই যদি পাওঁ ন মই- কেশচন টো তোমাক দি দিম হা। লাখ টকীয়া সেইফালৰে আছে। তুমি মানে কালে-
এখন নে য়েচ গৈছো মই সেইখনত সেইখনতেই মই অৰ্ডাৰ দি আহিছিলোঁ।
মই তোমাক কৈছো ন এনেকুৱা ধুনীয়া ধুনীয়া মংগল চুত্ৰ। হেৰি বিলাকো আহিছে উ নতুনকে মই দুদিন মান আগত অ ভিডিঅ' এটা চাইছিলো মংগল চুত্ৰৰ মানে মিহি মিহি চেইন এডাল আৰু তাতে মংগল চূত্ৰ নিচিনা লগাই থোৱা আছে হা তাতে দিছিলে টেন থাউজেন নে কিমান বুলি দিছিলে টেন থাউজেন নে টুৱেল্ভ থাউজেনড
ভালেই ন মই সেয়াও এডাল আনিম ৰবা
মানে আঙুঠি কালেকশ্যন বিলাকো দেখিছো ডায়মণ্ডৰ আঙুঠি তুমি জানা নে গ'ল্ডত ডায়মণ্ড দিয়া নাইন কেৰেটৰ। সেই সেইবিলাক আঙুঠিক আহ তিনি চাৰি হেজাৰ সাত হেজাৰ এনেকে দিছে।
নাই মই সেই তাৰে পৰাই আনিম নাইন কেৰেটৰ নাইন কেৰেটো ধৰা তোমাৰ ৰং নাযায় যিহেতু
ই তুমি তেতিয়া তোমাক শাহু মাকো এনেই দিওঁ বুলি দি দিব পাৰিবা হয় নে নাই কোৱা মানে কি জানা উ চবকেতো চব